হেল্ল
হেল্ল'
অ কি কৰিছে?
আছো তুমি কি কৰি আছা?
মইয়ো আছো বাৰু এনেই, গৰম লাগি আছে ন। সেইকাৰণে মানে বহিও শান্তি পোৱা নাই শুয়ো শান্তি পোৱা নাই
ই আই কৈছাহে আৰু কি যি ৰ'দ মাৰিছে এই কেইদিন থা কিব নোৱাৰা ৰ'দ এটা দি আছে মানে গোপ গোপনি এটা আছে আৰু এনেকে চ কু চালেই মানে
নকবা আৰু বহুত গৰম দিছে ভবাত
উম উম এইবাৰহে বেছি গৰম দিছে ন
অ এনেই গুগলত দেখুৱাবলৈ টাৰ্থি ফাইফ ডিগ্ৰী ফিল লাইক ফৰ্তি ফাইফ
উম
এনেকোৱা গৰম দিছে
বাকী খোৱা বোৱা হ'ল
সেইটোৱে গৰমত একো খাব মনে যোৱা নাই মাও মা তি আছে ভাত খোৱাহি ভাত খোৱাহি ল'ৰা তথাপিও খাব পৰা নাই।
হয় দিয়া কি কৰিবা নাখালেও নহয় নহয় ন
হয় হয় আপুনি খালে?
মই খালো ৰবা অলপ আগতে নাখালে নহয় যে মায়ে গালি পাৰে নেখালে মোক
অ সেইটোয়ে মোৰতো ৰাতিপুৱা ভাত খোৱাই হোৱা নাই অ
সেইকাৰণে দিনটো লঘোণে থাকিলে গালি পাৰে
হয় হয়
উম
ৰাতিপুৱাৰে ভাত খোৱাই নাই এতিয়াও।
অ খাই লোৱা খাই লোৱা আকৌ খাই ল'ব লাগে। কেইটামান হলেও খাই ল'বা কেইটামান হলেও খাই ল'ব লাগে।
হয় হয়
মানে পেটটো ভৰ্তি হৈ থাকে, বেমাৰ আজাৰ পটকে এটেক নকৰে, এতিয়া গৰমত নামাৰ কমৰ বেমাৰ আহিছে ন।
হম।
জ্বৰটো বেছিকে আহিছে, মোৰ মাজতে হৈ গ'ল জ্বৰটো, দুটা পিল খা তেঁহে মানে ভাল হৈছে।
আচ্ছা।
পোৰা বেমাৰ মানে, আৰু যি গৰম ম মই মানে গৰমত ইমান এনেকুৱা বেমাৰ হৈছে মানে এ পটককে এটা পিল খালে ভাল নহয়।
উম।
দুটামান পিল খালে তোমাৰ ভাল হ'ব।
আচ্ছা।
বাকী কি বনাইছে তোমালোকৰ?
আমাৰ জানো, ঘৰত চোৱাই নাই চাকচোনি চেণ্ট বিলাকহে পাইছিলো কিহৰ কিহৰ মছলা তছলা চেণ্টৰ পাইছিলো, এতিয়া কি হয় আৰু।
অ', মা মাংস চাংস আনিছে হ'বোলা, উম
মাংস চা তেনেকুৱা এটা গোন্ধ আহি আছে, বাট চোৱা নাইগৈ আৰু ভিতৰলৈ।
উম, ভাতকেইটা কিবা এটা হ'লে খাই ভাল লাগে ন, এনেকে টেঙা চেঙা হ'লে মাংস মাছ নহ'লেও কথা নাই।
হয়।
টেঙা চেঙা অলপ লাগে, চাটনি লাগে অলপ ন, নেমু অলপ লাগে। মই আকৌ তেনেকে খাই বেছি ভাল পাওঁ, মাছ-মাংস কে, টেঙা চেঙাটো অলপ অলপ খাইয়ো ভাল লাগে।
উম।
আমাৰ ঘৰত আজি সেয়াই বনালে মানে মই টেঙাত অলপ বেছি ভাল টেঙা দি কিনে বনালে, কি বনালে জানো ময়ো বুজি নাপালো। ধৰিবই নোৱাৰিলোঁ।
তাকে এতিয়া বাকী বৰ্তমান তুমি এতিয়া কি কৰি আছা, পঢ়ি আছা নে কিবা জব কৰি আছ নে বিজনেছ?
পঢ়ি আছোঁ মানে যোৱা বছৰ মোৰ ডিগ্ৰীটো কমপ্লিট হ'ল, চ মানে লা তত মানে এটা এৰিয়াৰ লাগিল, এটা ছাবজেক্টত পলিটিকেল চাইন্সত। ত এবছৰ মানে ক্লিয়াৰ কৰিলো সেইটো, কৰি পেলাই এম এ এন্ট্ৰেঞ্চৰ কাৰণ এপলাই কৰিলো গুৱাহাটী ইউনিভাৰ্চিটিত।
হয়।
ত' মোৰ কাইলৈ পৰীক্ষা এন্ট্ৰেন্ঞ্চৰ।
কাইলৈ?
উম, কালি।
অ'।
মোৰ ইয়াত কলেজ এখনতে হ'ব।
কিবা মেজৰ কিহত আছে বা?
মেজৰ নাই বাৰো মোৰ, ৰেগুলাৰ হয়।
আচ্ছা, ৰেগুলাৰ পাছক'ৰ্চ।
পাছ কৰ্চ হয়।
উম ঠিকে আছে।
এতিয়া পলিটিক পলিটিকেলত দিছো মেজ মাষ্টাৰ্চটো।
আচ্ছা এতিয়া তোমাৰ বি এড তোমাৰ মেজৰ নপঢ়ি এম এত যদি ম পলিটিকেল পঢ়া অলপ তুমি অসুবিধা নাপাবা?
অসুবিধাটো পাম কিন্তু চাওঁ কিমান হয় কি হয়। দি চাওঁ অনুভৱটো।
অ নাই একো নাই দুবছৰ চাৰিটা চেমিষ্টাৰ হে ওলাই যাবা বাৰু।
উম হম, তথাপিও চাইছোঁ ইমান ইমানো হেৰি নহয় ভালকে পঢ়িলে মনদি পঢ়িলে পাৰি বাৰু।
অ সেইটো হয়।
ইমান হাৰ্ড নহয়, চাওঁ মইয়োতো ভাবি আছিলোঁ বহুত টান বহুত টান বুলি। কিন্তু পলিটিকেল চাইন্সটো যিমান মানে মই পঢ়িছো এটা এক্সাম দিছো ন বাৰু এৰিয়াৰৰ। ত' ইমানো মানে হাৰ্ড নহয় মই যিমান খিনি পঢ়িলো। মানে যদি ম মন দি পঢ়া হয়, এব এ এমাহ বা দুমাহ তে তোমাৰ মানে ইজি হব ক্লিয়াৰ কৰিবলে, ইমানো হাৰ্ড নহয়।
আচ্ছা।
মোৰ এক্সজামটো ভালে কৌশলে হ'ল যিমান খিনি মানে এক্সপেক্ট কৰিছিলোঁ তাতকে বেছি ভাল হৈছে।
উম।
ভাবিছিলোঁ দুই এটা কুৱেশন আহিব চাগে কমন, কিন্তু মানে আগৰ প্ৰিভিয়াছ পে পেপাৰবোৰত যিমান কুৱেশচন আহিছিলে চব তাৰ পৰাই মানে কুৱেচন কাটিছে চ' মই মানে প্ৰিভিয়াছ পেপাৰ বোৰে ফল' কৰো বেছিকে। তাৰ পৰাই কুৱেশচন বেছি আহে মোৰ কাৰণে। মানে কমন পৰিবই আৰু গোটেইখন পেপাৰ মানে এবাৰ প্ৰিভিয়াছ পেপাৰৰ ওপৰতেই আহিলে। বেলেগ একোৱে নাহিলে। দুহেজাৰ আমি পঁচিছৰ পৰা চাইছোঁ মানে একদম হেৰি পোন্ধৰৰ পৰা চাইছোঁ পঁচিছলৈকে। চব কমন কৰিছে এটাও মানে মোক কুৱেশন খন দেখি লাগিছে মই হাঁহোৱে নে কান্দো।
হা হা
অ এনেকুৱাই লাগিছে মানে মোৰ এ দুই তিনি চাৰি মাহৰ মানে কষ্টটো সাৰ্থক হল ন।
উম
ভালো লাগিছে। মাক আহি পেলাই মানে মই কৈছো প্ৰথমতে বেয়া হ'ল এক্সজাম তাৰ পিছত যে তোৰ বেয়া হ'ব ইমান দিন পঢ়ি আছ। বেয়া হোৱা নাই দে মই জানো, পিছে মোক তুমি কেনেকে গম পালা।
উম
মই জানো বোলে আশীৰ্বাদ লৈ যাওঁতে গম পাইছো মই যে তোৰ ভাল হ'ব।
হা হা
মই কৈছোঁ অলপ চলপ ভাল হৈছে কিন্তু টো মানে এক্সপেক্ট কৰাতকৈ বহুত বেছিয়ে ভাল হৈছে আৰু মই অলপে এক্সপেক্ট কৰি গৈছিলোঁ।
আচ্ছা।
ভালে কৌশলে গ'ল যেনিবা এক্সামটো ইমান এটা ভয় নাই যে মই ফেইল নহও। এইবাৰ মই কব পাৰিম যে মোৰ ভাল হৈছে দেই একেবাৰে এটাও মানে কাট অফ মোৰ নাযায় মাৰ্ক।
অ।
তেতিয়া এতিয়া নিশিন্ত মনে এম এ এণ্ট্ৰেন্স এক্জামটো দিম আৰু। কি হয় টাফে আহে নে ইজিয়ে আহে এতিয়া কুৱেশ্যন পেপাৰখন কাইলৈ চালেহে গম পাম মই।
অ' তেতিয়া ৰিজাল্ট কেতিয়া দিব?
এণ্ট্ৰেন্সৰ।
উম।
গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হেৰি আহিব ন নটিশ আহিব গম পাম আৰু।
ৱেবচাইটত গৈ চাই থাকিব লাগিব যদি এয়া ৱেইট। ৱেটিং লিষ্টত বা স্পৰ্টত বা এনেকে নাম আহে তে ৰখিব লাগিব অলপমান আৰু। যদি ডাইৰেক্ট নাম আহি যায় তেতিয়াতো ভালেই চিট পায়ে গ'লো মই।
উম।
কিন্তু মোৰ ডিগ্ৰীৰ মানে চাৰ্টিফিকেট ওলোৱা নাই সেইটো কাৰণেও এটা ভয় লাগি আছে কাৰণ মই দিছোহে যে একজামটো। এৰিয়াৰৰ।
আচ্ছা আচ্ছা।
সেইটো কাৰণে মোৰ মানে গোটেই পেপাৰ কেইখন ক্লিয়াৰ হোৱা নাই। আৰু ক্লিয়াৰ নহলে চাৰ্টিফিকেট নোলাব।
অঁ।
সেইটো কাৰণেও এটা বিপদ হৈ আছে মই ভাবি আছো তাকে মানে কি কৰা যাব কি নকৰিম এতিয়া। যদি মই পায়ো যাওঁ চিত যদি নাপাও তেতো একো কথা নাই তেওঁ মন বেয়া লাগিব দিয়াচোন হয়নে নহয়। কাৰণ এডমিশনটা কৰোতে পইচা লাগেই আঠশ নশ টকা তাতেই গুচি যায় হয়নে। ফ্ৰীটো এডমিশন নহয় তাতে এম এ এনট্ৰেঞ্চ এক্সাম দিলে। পইচাটো তোমাৰ ল'বয়ে। সেইকাৰণে মানে এতিয়া চাওচোন কি কৰে পাও নে নাপাওৱেই। বাকি তুমি কি কৰি আছা?
মই সেইটো বৰ্তমান এতিয়া। এইয়া প্ৰাইভেট টিচাৰ হয় স্কুলৰ।
হয় নেকি?
হয় হয়।
হয়। এ', কোনটো এৰিয়াত কৰি আছে মানে?
ইংলিছ মিডিয়ামত।
আচ্ছা। ভালে ভালে।
কে বাৰু। মানে সি বি এড কৰি কিনে ডাইৰেক্ট অ', মাচ হেৰিয়োত পাইছে নে, নে অক- কল এম এ কৰি বা ডিগ্ৰী কৰি, কোনটো কোৰ্চ কৰি?
নাই মোৰ, বি এছ চি আছে বাট প্লাচ বি এডও আছে। অফটাৰ ডেত মানে এইবাৰ দিছিলোঁ মোৰ কাট‌-অফটো অলপ ক' মানে বেছি হৈ গ'ল মোৰ। সেই অ বি ছি বৰ বেয়া। সেইকাৰণে নেপালোঁ মেইন চাকৰিটো।
অহ, অহ। এতিয়া প্ৰাইভেটত কৰি আছে মানে।
আহ', অহা বাৰ চান্স আছে আৰু কি হয়।
ঠিকে আছে। আপুনিতো কিবা কৰিয়ে আছে বাৰু। মই তুমি তুমি কৈ আছা, আপুনি মোক এতিয়াতো ডাঙৰে হ'ব বাৰু।
নাই বাৰু, একো নাই। একে সময়বয়সীয়া হম চাগে, একো নাই। মাতটো ধৰা পৰিছে।
অ', হ'। মোলে, মোতকে ইমানখিনি এক্সপিৰিয়েঞ্চ থাকা মানুহ। তুমি ক'লে অলপ, ভাল নেদেখিবা আৰু।
কি কয়?
তুমি বুলি ক'লে, ভাল নেদেখি বাৰু।
নাই নাই একে ঠিকে আছে, একো নাই। ল'ৰা মানুহ যিহেতু, তুমি ক'ব পাৰা ন'। উম, বাকী তুমি এনেই কিবা য়ে ইন ফিউচাৰতে, এম এ যদি কৰি পেলাই তুমি কমপ্লিট হোৱা। তুমি কিবা বিজনেছৰ লাইনত যাবা নে?
নাই, মই টিচাৰ টিচাৰ লাইনতহে যাম বুলি ভাবিছিলোঁ মইও।
আচ্ছা।
উম, বি এত কৰি কিনে, এনেকে ভাবিছিলোঁ মই। দেউতাই কৈছিলে আৰু যে উম, টিচাৰ লাইনটো ভালে আছে। সেইটো কৰিব পাৰা। মোৰ নাৰ্ছিং কৰিব ইচ্ছা আছিলে, কিন্তু নিদিলে মানে।
তুমি এক কাম কৰিব পাৰিলা । মে এম এ নপঢ়ি ডাইৰেক্ট বি এডৰ কৰি এণ্ট্ৰেন্স দিব লাগিছিল। মাজতে ওলাইছিলটো ডিব্ৰুগড়।
হয় নেকি?
উম, ডিব্ৰুগড় এণ্ট্ৰেন্সটো এপ্লাই কৰি দিব লাগিছিল। বি এড।
মানে, দেউতাই কৈছে মানে আ', ডিগ্ৰী এটা বেছি ডিগ্ৰী এটা থাকিলে মানে ভাল হয় বুলি কৈছে। চাকৰিটো পোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়।
বাঢ়ি যায় নহয় অ। মেইন কথা তুমি এতিয়া এম এ পৰা, এম এ চ, এম এচ ডি কৰা, লাগিলে এম পি এইচ ডি কৰা। বাট তোমাৰ যদি ইন আ', ফিউচাৰত যদি তুমি টিচাৰ লাইনে যাব খোজা। দেন আই ৱিল মানে অ', কোৱালিফাই আপ টু বি এড। মানে বি এড লাগিবই। তুমি যাতে বি এ পাছ কৰাও একো নাই ন' মেটাৰ। বাট বি এড ইজ মাষ্ট কম্পালচৰি।
বি এড কৰিবই লাগিব ন'?
বি এড লাগিবই। এতিয়া তুমি এম এ নকৰিলেও হ'ব কিন্তু। কি কয়?
এম এ নকৰিলেও, বি এড কৰিব পাৰিম?
একদম পুৰা পাৰিবা। আৰু তুমি এম এ নকৰি পেলাই বি এড যদি কৰা। ইন তোমাৰ, এই চৰকাৰ যিটো পাঁচ বছৰ এতিয়া ষ্টাৰ্ট হ'ব ন'। সেই পাঁচ বছৰ তোমাৰ টিচাৰৰ কাৰণে পঞ্চাশ হাজাৰ পষ্ট ওলাব। হিমন্ত বিশ্বেই বিশ্ব শৰ্মাই এইটো তোমাৰ এই, উম। ত', এম এ তুমি নকৰিলেও তুমি যদি, এতিয়া বি এ পাছ ন'? তুমি বি এড কৰিলে তুমি হাইস্কুলতো পাবা, এইটো কমন। হায় ছেকেণ্ডেৰীও পাব পাৰা ঠিকাণ নাই।
মই যদি বিচাৰোঁ মানে বি এডটো কৰি আছোঁ। তাৰ উপৰিঞ্চি মই প্ৰাইভেটকে যদি মই এম এ কৰো তে, কৰিব পাৰি নে?
পাৰি। তুমি দুটাও পঢ়ি থাকিব পাৰা। বি এডো কৰি থাকিব প্ৰায় এমও কৰিব । খালী ফাইনেন্সিয়েল যদি প্ৰব্লেম নহয়, তুমি দুটাও কৰিব পাৰা।
আচ্ছা আচ্ছা বুজিছো মই। ঠিক আছে বাৰু মও কথা পাতি চাম বাৰু দেউতাৰ লগত। কি কয়? যিহেতুকে এক্সপিৰিয়েঞ্চ থাকা মানুহ জানিব আপুনালোকে।
উম, এতিয়া মই বি এড কৰি পেলাই আকৌ এম ফিল কৰিম বুলি ভাবিছোঁ। এতিয়া তাকেই ভাবি আছোঁ। কি হয়? এৰাউণ্ড দুবছৰ এম ফিল পঢ়িলে আৰু মানে তোমাৰ প্ৰফেচাৰ লাইনত পঢ়ি যাব পাৰিম কলেজৰ সেইটোৱে আৰু
ভালেই কৰিছে বাৰু, এ এনেই কোনখন কলেজৰ পা মানে কৰে কলেজ নে প্ৰাইভেট স্কুলেই হওক
মোৰ, মানে এতিয়া বৰ্তমান ক, কৰি আছো নেকি?
হয়, হয়, কোনখন মানে
অ, এইটো ইংলিছ মিডিয়ামতেই বৰ্তমান কৰিছো। প্ৰাইভেটৰ, হাইস্কুলৰ হাইস্কুল ইনভেন্ট
আচ্ছা-আচ্ছা ঠিকে আছে কৰি থাকক বাৰু
হয়, হয়।
উম, মইয়ো তাকে বাৰু কিবা এটা কৰিবলে চাই আছো। জব চব পোৱাটো আজিকালি সম্ভৱ নহয় গম পাইছে।
হুম হুম, সেইটোৱে আৰু, হয় টিচাৰ লাইনটোৱে বেচ আৰু টিচাৰ লাইনত তুমি ঠিকে ভালে থাকা ভালকে তোমাৰ গিভ আপ নকৰিবা কেতিয়াও লাগি থকা পাই যাবা।
তাকে বোলো এবাৰত নহ'লে কেইবাবাৰো ট্ৰাই কৰিম এবাৰ হলেও, টো পাম ন, মানে দেউতাই মানে কেতিয়াও পৰিব নিদিয়ে গিভ আপ কৰিব নিদিয়ে।
অ, কিবা যদি সহায় বিচৰা তেনেহ'লে যদি কিবা জানিব তথ্য লাগে, তেতিয়াহ'লে ইনফৰ্মেশ্যন তুমি গেম বৰ্ড
নিশ্চয়-নিশ্চয় কৰিম, কৰিম বাৰু কিয় নকৰিম, আপুনি এক্সপিৰিয়েঞ্চ থকা মানুহ আপুনি মোত কে বেছি জানিব অভিজ্ঞা থকা মানুহ আপুনি।
একো নাই বাৰু সেইবিলাক আছেই বাৰু চলি থাকিব ঠিক আছে হ'ব ন।
বাৰু ঠিক আছে দিয়ক, উম।